অ কি কৰি আছা?
এই টিভি চাই আছো।
অ মই এনেই বহি আছো দিয়া, টিভিত কি চাই আছা?
এ ইয়াত চিৰিয়েল চাই আছো।
অ চিৰিয়েল চোৱা নেকি? কি চিৰিয়েল?
এয়া কুমকুম ভাগ্য।
অ কুম কুম ভাগ্য, অ ভাই ভাল লাগে, আগতে ময়ো চাইছিলো সেইটো। উম, উম হয় এই মায়ে চায়ে থাকে আমাৰ।
অ।
উম আৰু এই তোমাৰ এই নাগিন চাইছানে?
অ নাগিনতো চাইয়ে থাকোঁ, ইমান টুইষ্ট আহি থাকে আজিকালি আৰু মানে বেলেগ, বেলেগ এক্টৰবিলাকে কৰি আছে ন, ত চবৰে কামবিলাক কৰি চাই কেনে ভাল লাগে আৰু কোনে কেনেকা কৰে? ইয়াৰ আগৰ নাগিনৰ চিজনবিলাকে ভাল লাগিছিলে। যেনেকা বে হেৰি বেলা আছিলে। ৰিতিক আছিলে তাৰপিছত আৰু অ সেইকেইটাৰ ভাল লাগিছিলে। আৰ্জুন, আৰ্জুনো আছিলে ন?
উম অ অ হয়, তোমাৰ এতিয়া মানে নতুন, নতুন আহি ছে ন সেইকাৰণে ইমান ভাল লগা নাই আৰু কেৰেক্টাৰবোৰ ভাল নাই।
তো চাওঁৱেই আৰু ফোনতো চাওঁ কিবা- কিবি আ নেটফ্লিক্স কিবা-কিবি, তুমি কি কি চোৱা?
অ মই সেইবিলাকে চাওঁ, মই তোমাৰ আ এই স্প্লিটছভীলা চাও।
অ চ
অ, অ, অ, উম, উম অ সেইটোও তোমাৰ আগতে ভাল লাগিছিলে এ তিয়াতো ইমান ভাল লগা নাই।
এতিয়াতো মানে মানুহবিলাকো অলপ বেছিকে হেৰি কৰি দিয়ে, যোনটো ক'ব নালাগে সেই টো কৈ দিয়ে আৰু মানে বেছি পাৰচনেল গুচি গুচি যায় সিহঁতে, এনেকা এইটোতো এটা শ্ব' হয় ন', শ্ব'ৰ লগতে ৰাখিব লাগে, সিহঁতে আৰু ভিতৰুৱা বহুত কিবা কিবি কৰে আৰু এতিয়া ওলাইছে নহয়, লক আপ
অ' অ', হয়। অ', অ', চাইছিলো, এতিয়াই এৰিয়ে দিলো, মই মাজ, মানে আগতে বহুত চাইছিলো তোমাৰ। কিবা মই এই তোমাৰ অ', কি কিমান বা ছিজন পোন্ধৰটা ছিজনমান চালো নেকি, এতিয়া তোমাৰ কিমান বা চলি আছে ন'?
এতিয়া অ', চিজন টু চলি আছে।
আকৌ ছিজন টু চলি আছে নেকি?
অ', মই এতিয়া চোৱা ষ্টাৰ্ট কৰিছো, নতুন চিজন টু আৰু।
অ', আকৌ তো টো গম নাপা মই, আগৰটো চাইছিলো, বহুত চালো তোমাৰ আগৰ। এতিয়াতো চোৱা নাই।
অ', এইয়া চিৰিয়েলৰ এক্টৰ বিলাকো আহিছে, উম। অ', সিহঁতৰ একদম ড্ৰামা বিলাক চাই বহুত ভাল আৰু উম।
তাই, ভাল লাগে যে কিবা কিবি খেলিব দিয়ে ন'।
অ', গেম থাকে, কিবা থাকে, তাৰ পিছতে অ' টোত মানে এনেকা যে সচাঁ কথা ক'ব লাগে এটা চিক্ৰেট ত' সেই চিগ্ৰেটটো, এনেকা এটা টাইম আহিব, সেইটো তুমি ৰিভিল কৰিব লাগে, সেইটো ৰিভিল কৰিলে তোমাৰ তাতে পাৱাৰ আহি যায়। তাৰমানে এনেকুৱা গেমছ নে বহুত ভাল লাগে, আৰু মানুহৰ চিক্ৰেতো গম পাই যাও না। এনেকা আৰু টিভিতো বহুত কিবা কিবি চাও, চিনেমা চাও। তাৰপিছত গান চাওঁ, চিনেমাটো পুৰণা চিনেমা চাও, যেনেকা হাম চাথ চাথ হে।
অ', অ' হাম চাথ চাথ, ভাল লাগে ন' সেইবোৰ, তোমাৰ এনেকুৱা ফেমিলি মুভি বোৰ বেছি
অ', ফেমিলি মুভি বেছি ভাল লাগে আৰু টাৰ্জেন দ্য ৱানডাৰ কাৰ এইটো চাওঁ। আৰু এইবোৰ না, মানে বহুত ভাল চিনেমা না, ত' দিয়ে থাকে এইবোৰ।
অ', তোমাৰ মই এই চানডে, এই যোৱা চানডেটো মই চাইছিলো, তোমাৰ ৰমইয়া বাস্ত ভাইয়া, ভাল লাগিছিল।
অ', ৰমায়া বস্তাভাইয়াও ভাল লাগে, ভিভা টোও ভাল লাগে, মানে ফেমিলি মুভি চাই কেনে ভাল লাগে আৰু ভূতৰো চাই ভাল লাগে, কাঞ্চনা এইবিলাক চাওঁ। উম, তাতে কিছুমান জমনি জমনি হেৰিও আছে, ফানী ফানী ম'মেন্টো আছে।
তোমাৰ বেছি ভূতৰটো মানে এনেকুৱা জমনি মু- এইটো মমেণ্টটো থাকে ন', ভাল লাগে সেইটো।
অ', ভাল লাগে, এইয়া কুলত উঠি যে, এই যে লাৰা টো, সেইটো কি জমনি লাগে, মাকৰ ওপৰতে অ', তাৰ পিছত তে আৰু, গান বিলাকো চাও। কিছুমানৰ মানে মুভি চাই ভাল নালাগে কিন্তু গান বিলাক ভাল থাকে।
অ' অ' হয়। আৰু ভূতৰ মুভি ন', অকলে চালে মোক বেছিকে ভাল লাগে, মই অকলে চাওঁ। অ'।
দিব লাগে। ফেমিলি বা ফ্ৰেণ্ড এনেকা, তাৰ পিছত একদম চোৱাৰ মজাই বেলেগ। অ', মোৰতো চাই এনেকা ভয় লাগে ভূতৰ, মানে একদম পুৰা ৰিয়েল মানে একদম
অ', অ', তুমি এই নাইনটি টুৱেণ্টি যে আছিল, সেইটো বেছিকে ভয় লাগে মোৰ। নাইনটি টুৱেণ্টি, আৰু এটা কৃষ্ণা ক'টেজ সেইটোৰো ভ- ভয় লাগে। সেইবোৰো তোমাৰ বেছিকে মানে ভুটিয়া নিচিনা আছিল, কিন্তু আজিকালি যে কাঞ্চনা সেইবোৰ কমেডি ওলাই
অলপ কমেডি অ' কমেডি বিলাকে ভাল লাগে। মোৰ একদম হেৰি বিলাক ভয় লাগে। সেইকাৰনে এইবিলাক নাচাও। এনে মানে ফেমিলি হেৰি টাইপ এনেকা চাওঁ। মানে একচন চাইও ভাল লাগে। যেনেকা এই চাউথ ইণ্ডিয়ান মুভি বিলাক, অ' গ'লমাল এইটোতো ভালে লাগে।
অ' গ'লমাল হংগামা সেইবোৰ ভাল লাগে। আৰু তুমি স্ত্রী যে ওলাইছিলে সেইটো
অ', অ', স্ত্ৰীও চাইছো। তাতেও কিছুমান ফানী ম'মেট আছে আৰু ভয় লাগ আৰু মেছেজো আছে এনেকে, চাই ভাল লাগে এইবিলাক ফিলিম। উম।
সেইবোৰ ভাল লাগে।
আৰু কিছুমান ফিলিম আছে এনেকে মানে, মেছ দিবৰ কাৰণে বনাই কিছুমান আছে ৰিয়েল ৰিয়েলো এনেকুৱা আছে। ত' সেইটোক এনেকা কৰি ফিল্মত কানভাৰ্ট কৰ দিয়ান্তে এনেকা আৰু এনেকে চাওঁ আৰু কেৰেলা ষ্টৰিও চাইছিলোঁ টো ভাল লাগিছে।
অ, এইটো চালা নেকি মই চোৱাই নাই এইটো।
সেইটোও চাইছো ভালে লাগিছ যে মানে মানুহক মেছেজ দিয়ে আৰু যে এনেকা তেনেকা কৰিব লাগে, সেইটো ভাল লাগে।
কিবা কিবি এনেকুৱা মুভি থাকে তোমাৰ এই মটিভেচন মুভিও থাকে বহুত খিন অ,
অ, এইটোৱে। আৰু হেৰি এনেকে বহুত আৰু কিবা কিবি আছ
অ, অ, এনে কি মুভি বেছিকে চোৱা তুমি?
মই চাউথ চাউথ ইণ্ডিয়ান বেছি চাওঁ। আৰু বলীউডৰ চালে মানে এনেকে হেৰি একচন মুভি আৰু হেৰি ফেমিলি নিচিনা চাওঁ আৰু।
জিকালি তোমাৰ বেছি ছিকে চাউথ মুভিয়ে দিয়ে টিভিত। বহুত চেনেলত মানে চাউত মুভি দিয়ে উম, অ, অ, তোমাৰ মোক মানে এই দিয়েৰ কমৰেডটো ভাল লাগিছিলে আৰু গীতা গবিন্দা।
অ, গীতা গবিন্দটো একদম
উম, উম, হয়, সেইবোৰ ভাল লাগে তোমাৰ সেইটো হিৰোইন মানে হিৰো হিৰইনটো ভাল লাগে নহয়?
বহুত ভাল লাগে অ, আৰু বহুতকে ভাল লাগে এয়া চাহিদ কাপুৰকো ভাল লাগে।
অ, অ,
পিছত ছালমান খান, শ্বাহৰুখ খান এইবিলাক
উম, উম, হয়, আৰু এই বাহুবালিৰ যে হিৰ' যে আছে
অ, প্ৰভাচ প্ৰভাচ প্ৰভাচ অ, প্ৰভাচক কো ভাল লাগে বহুত। তাৰপিছতে আৰু চাউথ ইণ্ডিয়ানৰ আছে তামান্না ইহঁত
অ, অ,
তাৰ পিছতে চামান্থা চেমেন্থা নে কি নাম আছিলে, অ, তাইক
অ, এইটো, অ, মই মানে চাউথৰ ইমান হিৰ' হিৰইনৰ অ, অ, সেইটো ভাল লাগে ৰশ্মি
ভাল লাগে হাঁহিটো আৰু মানে বহুত পিয়ৰ হয় সিহঁতে।
অ, হয়, সেইটোতো হয়, উম আৰু তোমাৰ সেইবোৰ চিন মানে এনেকুৱা মানে চাউথৰ বেছি মানে লেতৰা লেতৰা চিনটো নাই আৰু। বেছি কে আৰু আজিকালি এনেকে ওলাই ন এনে বেছিকে এইটো উম, ভাল ভাল থাকে এই তোমাৰ নাইনতিছৰ ফিলিমবোৰত ভাল থাকে।
অ, নাইনটিজৰ ফ্লিমো ভাল গানো ভাল চব মানে ভালেই লাগে সেইবিলাক, উম, অ, ক অ, ৰিয়েক্ট কৰিব পাৰি তাৰপিছতে আছে আৰু ফানী ফানীও আছে গোবিন্দাৰো বহুত ফানী ফানী ফ্লিম আছে ক'লি নাম্বাৰ ৱান, বিবি নাম্বাৰ ৱান। সেইবোৰো চাই ভাল লাগে উম। কেতিয়াবা মানে এনেকা, উম ফ্ৰেণ্ড বিলাকৰ লগত থাকিলে এনেকা হাঁহি ধেমালি
অ, অ, হয়, চিনেমা এই চিনেমা হলত যোৱা নে ফ্লিম চাবলৈ? অ' কি কি চাইছা?
এইয়া হেৰি চাউথ ইণ্ডিয়ান মুভি চাইছো আৰু এইটো এছামিছ মুভি চাইছো। এইয়া নতুন ওলাইছে যে চুপা চুপি সেইটো চাইছো অ' সেই সিটো চাইছো আৰু ইয়াৰ আগতো চাইছিলো এইটো হেৰি উম'। কি নাম আছিল সেইটো পাহৰি গলো।
অ' এই জুবিন দাৰ চাইছানে এই নতুন ফিল্ম টো ওলাইছিলে যে অ' অ' অ' এইটোতো ভাল এইটো হিট গৈছিলে ন'।
সেইতো তো বহুত হিট গৈছে অ' আ সেইবিলাক চাই বহুত ভাল লাগে আৰু ফিল্ম বিলাক।
অ' ময়ো ভাল পাও এনে চিনেমা হলত যাই কিনে চাই কিনে বেছি বেছি ভাল পাও মানে ডাঙৰ ডাঙৰকে স্ক্ৰীণত দেখা পাই ন উম আৰু তোমাৰ
এয়া আৰু নতুন ওলাইছেতো এ হেৰি অক্ষয় কুমাৰৰ কিবা জংগল হেৰি ষ্ট'ৰী কিবা সেইটো চাব যাব লাগিব প্লেনিং বনাই আছ সেইটো চাব কাৰণে।
টো চালানে?
অ' ধুৰন্ধৰ চালো। অ' আৰু ককতেলো ওলাইছে ন' সেইবিলাকো এতিয়া চাব লাগিব দুটা মুভি আছে চা চাব কাৰণে সেইটো চাব লাগিব উম, উম। অ' নতুন নতুনত নাযাও কাৰণ একদম পুৰা হাউচফুল হৈ থাকে না ত'মানে কেইদিনমান যোৱাৰ পিছত তেতিয়া মই চাব যাম।
উম আৰু তোমাৰ টিকেটৰ দামো বেছি থাকে ন' তেতিয়া নতুন
অ' অলপ মানে পুৰণা হ'লে কমি যায় নহ'লে ইমান দামত চাব নোৱাৰি আৰু।
উম, হয় সেইকাৰণেতো আৰু এনেও তোমাৰ মানে অলপ দিনৰ পাছত তোমাৰ টিভিতে দি দিয়ে সেইবোৰ
এইবিলাক টিভিতে দি দিয়ে সেইকাৰণেতো কিন্তু নতুন নতুন চোৱা ম মজাও বেলেগ ন'। অ' মোবাইলতো চাব পাৰি আৰু কিছুমান আছে এনেককা হলৰ পৰা চু শ্বুটিং কৰি আপলড কৰি দিয়ে তাৰপিছত সেইটো আকৌ মানে হেৰি কৰি দিয়ে কণ্টেণ্ট তো বেন কৰি দিয়ে ত' সেইটো আধা চোৱা হৈ থাকে সেইটো চাব নোৱাৰে এইবিলাকৰ কাৰণে অলপ
উম, উম, হয় এনে মই চাও তোমাৰ এই আগৰ মুভি বিলাক চাব পাৰি আৰু মোবাইলত তোমাৰ এই নতুন নতুন অ'
কোৱা কিছুমান মুভি এনেকা আছে এতিয়াও কোৱালিটি ভালে আছে পুৰণা উম'। উ ত' সেইবিলাকো চাব পাৰি মই কিছুমান এনেকে মোবাইলতে চাও এয়ৰফোন লগাই কিনে। সেনেকা আৰু টিভিত মানে এটাই প্ৰব্লেম এডভাৰটাইজ বহুত দি থাকে ন' ফোনত ইমান নিদিয়ে মানে ত' স্ক্ৰীপো কৰিব পাৰি কিবা যদি গান চাব মন নাই তো গান স্কিপ কৰি দিলা সেইকাৰণে বেছি ভাল লাগে। আৰু আমিতো এতিয়া অ' আমিতো একে ৰাহে মানে এশেকা এক ঘন্টা, ডেৰ ঘন্টা চাবই নোৱাৰো আৰু মইতো বিশেষকে নোৱাৰো মইটো স্ক্ৰী কৰি কৰি চাই থাকো। কেতিয়াবা এনেকা এনেকা থাকে না মানে টিভিত সেইখিনি টাইমত মই চিৰিয়েলটো চাব পাৰা নাই টো মই মোবলত চাই লও মোবাইত।
অ' অ' অ' অ' হয় এনেকুৱাই চাও মই ভাল লাগে তেতিয়া। স্কিপ স্কিপো কৰিব পাৰি আৰু নিজৰ কিবা কাম থাকিলে এনে
কাম অ কাম কৰি কৰিও হেৰি কৰিব পাৰি আৰু। মানে হেৰিটো স্পীডটো বঢ়াই কিনে চাব পাৰি যদি অলপ বৰিং লাগে। অলপ স্পীডত এনেকা হৈ যাব মুখতো এহ মইতো এনেকা কৰো কিমান ফানি লাগে কিছুমান। এক ইমচনেল ভিডিঅ' এনেকা হেৰি দিও ন ফানি ফানি লাগি যায় আৰু।
অ আৰু কিছুমানৰ ডান্স যে কৰে যে তুমি স্পীড কৰি দিবা চোন ডান্সো স্পীড হৈ যায়। কেনেকুৱা লাগে ন ফানি চাই কিনে।
সেইবিলাকে আৰু মো তাৰপিছতে কেতিয়াবা এনেকুৱা বক্সত গান বজাই কিনে একদম।
উম উম অ হয় সেনেকুৱা ভাল লাগে আৰু তোমাৰ মোবাইলতো। চাব পাৰি বহুত কিবা কিবি এনেকুৱা আছে এপবোৰ আজিকালি ওলাইছে ন। নতুন নতুন ফিল্ম চাব পাৰি উম উম হয় উম। অ সেইবোৰত চাব পাৰি ভালে।
চাব পাৰি উম সেইবিলাক কাৰণে ভালে হৈছে সুবিধা বিলাক ন। কিছুমানৰ টিভি নাথাকে ন ত' সিহঁতে মোবাইলতে চাব পাৰে।
আৰু আজিকালি চবে মানে মোবাইলতে লাগি থাকে ন তোমাৰ টিভি নাচায়ে।
চাব নোৱাৰোঁ কিয় কি পাপাই মানে এনেকা টিভিত হেৰি। ক্ৰিকেট চাই থাকে ন ত সেইখিনি টাইমত মোৰ চিৰিয়েলৰো টাইম হৈ যায় তাৰপিছত মই মবাইলত চাই লওঁ কি আৰু পাপা
হয় নেকি অ অ ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি।
অ দিয়া ঠিক আছে বাই বাই।
বাই বাই।